অ
হেল্ল'
হয় হয় শুনি আছোঁ কোৱা
হেল্ল'
হয় শুনি আছো কোৱা
অ নমস্কাৰ
নমস্কাৰ
অ মোৰ নাম য়েশদা হয়।
হয় হয় হয়।
আৰু আপোনাৰ শ্যাম হয় ন'?
হয়, হয় মোৰ নাম শ্যাম।
অঁ, কি কৰি আছে বাৰু আপুনি?
মই এনেই বতাহ খাই আছোঁ ৰ'বা ফেনৰ।
অঁ, ভালেই না আপোনাৰ খবৰ?
অঁ, অঁ মোৰ খবৰ ভালে দিয়া।
অঁ, মানে মই এটা চেশ্যন, মোৰ ভালেই।
হয়, হয়। অঁ অঁ হয়, কোৱা?
উম, মই মানে এটা ছেশ্যন মই মানে এটা চেশ্যন কৰিবলৈ বিচাৰিছোঁ।
অঁ, অঁ।
অঁ। পৰ্যটনৰ বিষয়ত, মানে চেশ্বনটো হ'ল পৰ্যটনৰ টনৰ বিষয়ত। আমি সকলোৱে জানো ন', পৰ্যটন মানে কি হয়। হয়, হয়। মানে পৰ্যত টন মানে ভ্ৰমণ কৰা। অঁ, অঁ। অঁ--আপুনি কেতিয়াবা ভ্ৰমণ কৰিছে নে?
অঁ, গৈছো বাৰু। অঁ কোনোবা কোনোবা ঠাইত গৈছো বাৰু।
অঁ। ওঁ আমি, ভ্ৰম---ভ্ৰমণ মানে হ'ল আমি এঠাইৰ পৰা আনঠাইলৈ অঁ যাত্ৰা কৰা বা কিবা বিজ সেইটো ভ্ৰমণ। এইটো মানে বিজনেছো হ'ব পাৰে বা এইটো ধাৰ্মিকো হ'ব পাৰে। যিকোনো ভ্ৰমণটো হ'ব পাৰে। হয়নে?
হয়, একদম ঠিক কৈছা।
হয়। হয়, চ' আপুনি কোনটো কোনটো ঠাইত ভ্ৰমণ কৰিছে? ক'ব পাৰিবনে?
অঁ, মই তোমাৰ মেঘালয় গৈছোঁ, ভূটান গৈছোঁ, নাগালেণ্ড গৈছোঁ, অৰুণাচল গৈছোঁ। দিল্লী গৈছোঁ, কলিকতা গৈছোঁ আৰু অসমৰ তোমাৰ নগাঁও গৈছোঁ। সেই বৰ--বৰপেটা গৈছোঁ।
অঁ, তেন্তে আপুনি বহুত জেগা ভ্ৰমণ কৰিছে। হয় নে?
অল- না নহয়। বহুত বুলি ক'ব নোৱাৰি আৰু অলপ- চলপ বুলি ক'ব পাৰি।
হয়, মানে অলপ-চলপ মানে যিহেতু গৈছে ভ্ৰমণ কৰিব। আপুনি আপুনি ছাগে ইমান ভ্ৰমণ কৰি কেনে বহুত কথা জানিব পাৰিছে। তেখেতৰ কালচাৰ, তেখেতৰ ট্ৰেদিছন, যিকোনো বহুত কথা জানিব পাৰিছে। হয়নে?
অঁ অঁ অলপ-চলপ জানিব পাৰিছো বাৰু। অভিজ্ঞতা হৈছে অলপ।
যিহেতু আপুনি কৈছে, কলকতা গৈছোঁ।
হয়।
হয় নে?
হয়, হয় গৈছোঁ গৈছোঁ। কলিকতাত হয়।
অঁ, আপুনি তেখেত, তেওঁৰ কালচাৰটো অঁ মানে, কলকাতাৰ অভিজ্ঞতা মানে, মই যিহেতু মই যোৱা নাই বাৰু কলকা তা, সেইকাৰণে মোক জানিব ইচ্ছা যে আপুনি কলকতাত কি কি দেখিছে? বা কি কি ভ্ৰমণ কৰিছে। এইটো ক'ব পাৰিবা নেকি?
হয়, মই তোমাৰ যেতিয়া ট্ৰেইনৰ পৰা নামিছিলো তেতিয়া মই আটাইতকৈ ডাঙৰ ষ্টেচনটো দেখা পাইছিলো হাওৰা।
তাৰ পিছত তোমাৰ হাওৰা ব্ৰিজখন দেখা পালো তাৰপিছত আমাৰ ফ্লেটটো আছিল তোমাৰ হেৰিত তোমাৰ কলিকতা নেতাজী সুভাষ চন্দ্ৰ বসু এয়াৰপৰ্টৰ তাতে অলপ তাতে অলপ আমি জিৰণি লৈছিলো তাৰপিছত তাৰে পৰা আমি দক্ষিণেশ্বৰ কালি মন্দিৰত গৈছিলো
হয় হয়।
অ' তাতে যাই কিনে হুগলী নদীটোত মই গা ধুইছিলো আৰু তাৰপিছত গৈছো আৰু ভিকটৰি ডাঙৰীয়াল গৈছো চায়েঞ্চ চিটিত গৈছো আৰু তুমাৰ ইকো পাৰ্কত গৈছো আৰু বজাৰবোৰ ঘূৰিছো অ' তাৰে তোমাৰ কালচাৰ বুলি হয় হয় কালচাৰ বুলি কলে লাইপ অ দেখিছো দেখিছো অলপ চলপ আৰ কালচাৰ মানে কি তাতে বেংগলী মানুহ ব বেছিকৈ আছে আৰু ত' বেংগলী সংস কৃতি কথা জানিব পাৰিছো অলপমান
হয় হয় অ' আপুনি বেংগলীত এটা ভাষা ক'ব পাৰিব নি
অ' বেংগলীত মই তাতেতো মই বেংগলীয়ে কৈছিলো কেমন আছ ভালে আছ আহ সেনেকুৱা টাইপৰ আৰু
অ' তেন্তে আপুনি অলপমান বেংগলী ভাষাও শিকিব পাৰিছে হয়নে
হয় হয় মই বেংগলী ভাষাও শিকিব পাৰিছো তাতে গৈ
অ' বে তেখেতৰ মই বাৰু বেছি জেগা যোৱা নাই বাৰু যিহেতু মই সাত আঠ জাগা মান গৈছো মই দিল্লীলৈ গৈছ ছিলোঁ একবাৰ তাৰপিছত দিল্লীলৈ গৈছিলোঁ আৰু নেপাল গৈছোঁ আৰু বাহিৰ আৰু ষ্টেটৰ ভিতৰতে মানে ইমান জৱা নাই বাহিৰত বাৰু
হয় হয়।
আৰু মই দিল্লীলৈ গৈছোঁ হয় হয় মো ভালে লাগিছে দেল্লীৰ জাগা মানে তেখেতৰ যি আছিল তাতে চব ভালে লাগিছে মানে তেখেতৰ এনভাইৰণমেণ্টৰ লগত মই মানে এডজাষ্ট কৰিব পৰা নাছিলোঁ অলপমান
হয় হয়।
সেইটো মাত্ৰ আৰু বেছিটো চব ভালে আছিল আমি ট্ৰিপলৈ গৈছিলোঁ বাৰ দিনৰ ট্ৰিপ তাৰপিছত আমি তাতে থাকিলোঁ আ ৰুমত থকাৰ পিছত আমি তাতে ফুৰিবলৈ গ'লোঁ ফুৰাৰ সময়ত মানে আমাক অলপ প্ৰব্লেম হৈছে বাৰু অহ আমি তেখেত তাৰ পলিউচনৰ লগত অলপ প্ৰব্লেম পাইছিলোঁ আমি যি তিয়া ফুৰিছিলোঁ তেতিয়া আমাক উশাহ লৱাটো অলপ প্ৰব্লেম হৈছিল মানে এইটো কৰাৰ সময়ত ফুৰাৰ সময়ত সেইটোৱে মাত্ৰ আৰু বেলেগেইটা সবাই ভালে আছিল মানে আমি আমি লগতে গৈছিলো জঢ়িত
অ' তুমি কিবা কৰা নেকি মানে চাপৰ্ট তুমি
নাই নাই ষ্টুডেণ্ট হিচাপে গৈছিলোঁ।
অ' অ' তুমি এছ এছ বি বুলি কলা ন সেইকাৰণে, হয়।
অঁ।
কোনোবা আছে নেকি এছ এছ বিত?
নহয় নাই আৰু।
হয় হয়।
অঁ মানে আমাক স্কুলৰ পৰা লৈ গৈছিল মানে ট্ৰিপত লৈ গৈছিল আৰু স্কুলৰ পৰা টিচাৰ মানে এছ এছ বি গাইড আছিল আমাৰ।
হয় হয়, হয় হয়।
অঁ তে অঁ আৰু তেখেত তাতে আমি থাকিলোঁ আৰু আমি বহুত কথা শিকিবলৈ পাইছো বিশেষকে এছ এছ বিৰ কথাটো শিকিবলৈ পাইছিলো। মানে তেখেতৰ ডিচিপ্লিন তেখেতৰ টাইম মেনেজমেণ্ট ইমান পঞ্চোৱেল। সেইটো চব শিকিবলৈ পাইছোঁ আৰু বহুত ভাল লাগিছে তাতে যাই কেনে।
হয় হয়, অ' আৰু তুমি নেপালৰ অভি জ্ঞতা কোৱা অলপমান কেনেকুৱা লাগিছে?
অঁ, নেপালত মানে পাহাৰ পৰ্বত তাতে চাফ চাফাও আছে বাৰু। এইটো চব বহুত ভাল লাগিছে আৰু তেখেতৰ এইটো খাদ্য যে থাকে তেখেতৰ ৰা মানে তেখেতৰ ফেমাচ এইটো খোৱাটো হ'ল এইটো গুন্দ্ৰুক আৰু, চেল ৰুটি মানে পিঠা মানে পিঠাৰ নিচিনা যে থাকে চেল ৰুটি। গো'ল গো'ল সেইটো অঁ অঁ অঁ এইটো হয়। আৰু এইটোৱে খাইছোঁ তাতে টেষ্ট কৰিছোঁ ফাৰ্ষ্ট টাইমত।
হয় হয়।
অঁ, বহুত ভাল লাগে সেইটো বনোৱা ৰেচিপিও শিকিব পাইছোঁ। ৰুটি বনোৱা ৰেচিপি বাৰু।
অ' অ', মই নেপালত যাব লাগিব ৰবা অলপ বিদেশ ভ্ৰমণ হিচাপত।
অ' অ', যাব বহুত ভাল লাগে যাইকিনি।
হয় হয়, আৰু মই মেঘালয়ত যদি কওঁ মেঘালয়ত মই প্ৰথম বাইক লৈ গৈছিলোঁ। অকলে লাইফলং গৈছিলো। অঁ, তাতেও ভাল লাগিছিলে, হয় হয়। অঁ নাগালেণ্ড মই তোমাৰ কত নাগালেণ্ড মই তোমাৰ ট্ৰেইনত গৈছিলো বহুত সৰুতে গৈছি লো কিন্তু তোমাৰ মোৰ তেতিয়া সোতৰ বছৰ হৈ আছিল, অকলে গৈছিলো।
হয় হয়।
অহ অহ তাৰপিছত সেনেকুৱা।
সৰুতে মানে আপুনি বহুত এইটো কৰিব পাৰিছে মানে পৰ্যটন
হয় হয় হয় অঁ। অঁ ঠিকে ঠিকে অঁ। অঁ আৰু যি নহওক কি আৰু ভৱিষ্যতত ক'ত যাব মন আছে তোমাৰ ভ্ৰমণৰ হিচাপত?
মোৰ ভৱিষ্যত মানে এটা বহুত ইচ্ছা আছে যে মই একবাৰ ছুইজাৰলেণ্ডত যাব পাৰোঁ। মানে ছুইজাৰলেণ্ডত যাব বহুত ইচ্ছা আছে তেখেত তাত তাতে যাই কিনে তেখেত তো এইটো চব চাবলৈ ইচ্ছা আছে বহুত এইটোতো মই বহুত মানে ডাঙৰ সপোন আৰু এইটো কৰিবৰ কাৰণে হয়, হয়। আৰু চ্বৰ্টলিতো মোক এটা অ', আৰু আপোনাৰ
মোৰো তোমাৰ এতিয়া বাৰু সিমান ইচ্ছা নাই চাউথ ইষ্ট এছিয়াখন চাব ইচ্ছা আছে দক্ষিণ পূব ভাৰতখন এছিয়াখন
অ', আশা কৰোঁ আপুনি যাব পাৰিব।
অ', অ', মই আশা কৰিছো ময়ো।
অ'।
আৰু মোৰ এতিয়া প্ৰথমতে টো মোৰ ভাৰতবৰ্ষৰ ভিতৰত হিমাচল প্ৰদেশ আৰু কেৰেলা এই দুটা ঠাইত মানে উত্তৰ দক্ষিণ ভাৰতত যাব মন আছে অলপ আৰু ৰাজস্থানত যাব মন আছে ৰাজস্থান
কেৰেলাটো বহুত ভাল ন মানে তাতে মানে পাহাৰ পৰ্বত এইটো গ্ৰীনাৰীটো বেছি আছে হয়।
অ', অ'। হয়, হয় ঠিক কথা কৈছা আৰু লগতে হিমাচলত অলপ ঘৰ চৰ চাব মন আছে বৰফত থাকিব মন আছে অলপমান।
হয়, হয়।
অ', অ'। বাকী ছিক্কিম দাৰ্জিলিং এইবিলাকতো হৈ থাকিব বাৰু।
আপুনি মানে যেতিয়া মানে ভ্ৰমণ কৰে ন, সেই সময়ত কেনেকা মানে কেনেকা পৰিস্থিতিটো ভাল লাগে আপোনাক মানে।
মোৰ একদম অকলে যাই ভাল লাগে ফাৰ্ষ্ট কথা আৰু প্ৰথম কথা আৰু মানে মই অকলে যাই বহুত ভাল লাগে আৰু মানে নিজক কেনেকে সুৰক্ষিতভাবে যাব পাৰো সেনেকা বেছি ভাল মই গ্ৰুপত যাই বেছি ভাল নাপাওঁ।
হয়, হয়, হয় অ', আপোনাক। মানে টাউন এৰিয়া ভাল লাগে ন, ন গছ গছনি গছনি থকা পাহাৰ পৰ্বত থকা এইটো ন নদী থকা জাগাটো ভাল লাগে।
অ', মোৰ যদি এক মাহত ক'ব যাবা মই দুই দিন গছ-গছনি থকা জেগা ভাল লাগে, কিন্তু মই আঠাইশটা দিন মোৰ টাউনত ভাল লাগে।
অহ। মোৰ চেম মোৰ গছ-গছনি থকাটো ভাল লাগে আৰু।
সদায় যাব নোৱাৰি আৰু।
হয়, হয়।
অ', অ'।
অ', তেন্তে
হয়।
আপোনাৰ গছ- গছনি চাইও ভাল লাগে তাত আৰু এইটো থাকিও ভাল লাগে হয় না।
একদম ঠিক কথা কৈছা মানে মানে সেই আৰু কি বুলি কয় বেলেঞ্চটো লাগে আৰু বেলেঞ্চটো।
হয়, হয়, হয় সকলো বস্তু বেলেঞ্চ টো।
মানে নহ নহয় সেইটো কোৱা নাই মানে বেঞ্চে কৰে। বস্তু বিজিছে নো
হয়, হয় মানে দুটাই থাক থকা জেগাত মানে।
অ', অ', অ', অ', অ', অ', ঠিক কৈছা হয়।
হয় হয়, হয়।
ঠিক আছে কথা পাতি ভাল লাগিল।
আপোনাৰ লগ হ আপোনাৰ লগত কথা পাতি ভাল লাগিছে। মোৰ চেচনটো অ'কে। নমস্কাৰ ধন্যবাদ।